হেল্ল'
হয় হয় কৈছোঁ দিয়া আছো এনে তুমি?
ময়ো আছো ৰাস্তাত বহি আছো।
উম বহুত গৰম পৰিছে ন?
গৰম থাকিব পৰা নাই ইমান গৰম।
উম উম আমাৰ এইফালেও বহুত গৰম পৰিছে।
উম ক'ত আছ তুমি?
অ ঘৰতে আছো ৰবা।
অ মানে আচাৰি আছে যে সেইকাৰণে সুধিছো।
অ অ মানে ঘৰতে আছো মই। মানে যিহে গৰম ওলাই যাব বৈ নোৱাৰি।
উম আমাৰো চে'ইম গছৰ তলত দেখিছো সেইকাৰণে।
গছৰ তলডৰ ভাল লাগে ফেনৰ বতাহও গৰম হৈ যায়।
উম গছৰ হাৱাই ভাল ফেনতকৈ।
তাকেটো গছৰ হাৱাই ভাল আৰু মানে বতাহটো ঠাণ্ডা নে? ত সেইকাৰণে ভাল লাগে আৰু। মানে ফেনৰ তলত থাকি থাকিব নোৱাৰি গৰম হৈ যায়।
অহ
উম মানে ঘৰত ভাল সকলোৰে?
ভালে ভালে।
থোৱা নাই ৰ'বা। তুমি খালানে?
খালো। ৰাতিপা খালো, এতিয়া খোৱা নাই।
হয় এতিয়া মই খোৱাই নাই মানে বনোৱাই নাই।
অহ
মানে ৰাতিপুৱা খোৱা নাই কেতিয়াবা খাওঁ আৰু মানে ৰাতিপুৱাও খোৱা নাই মানে মই। তাকে কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ আৰু। ভাল ভাল তোমাৰ?
মোৰো ভাল।
ঘৰত ভাল'নে সকলোৰে?
উম ভালে। তোমাৰ ঘৰত কোন কোন আছে?
মা, দেউতা, দাদা তোমাৰ ঘৰত?
মোৰো মা, দেউতা, দাদা আৰু মই।
উম অকলে বহি আছা নেকি?
আছে লগৰ দুজনীমান বহি আছে ওচৰত।
ওম ওম হয়। পিছে আহ কি পঢ়ি আছা তুমি? মা হত আছে বাৰু ঘৰতে।
অ মই ইলেভেন পাইছো এবাৰ।
হয় হয়।
উম তুমি?
মই ডিগ্ৰী পঢ়ি আছো বি এ ৰ্ফট চেম মানে স্কুলখন দূৰ হয় নে তোমাৰ ঘৰৰ পৰা?
ইমান দূৰ নহয়। আমি খোজ কাঢ়িয়ে যাব পাৰো।
অ-অ খোজ কাঢ়ি যোৱা?
উম।
মোৰ আকৌ দূৰ হয়, বহুত দূৰ হয়।
গাড়ীত যোৱা নে কি?
মানে গাড়ীত যাব লগা হয়।
অহ।
মানে এই গ মানে গৰম বন্ধ পাইছা আৰু?
উম পাইছো। তোমালোকে?
আমাৰ মানে ইণ্টাৰ্ণশ্বিপ চলি আছে ৰবা।
অহ।
মানে ক'তো যাবও নোৱাৰো। সদায় নহয় বাৰু। মাজে-মাজে হয় আৰু সপ্তাহত দুই দিনকে হয়।
অ।
কৰ'বাত ফুৰিব যাবানে গৰম বন্ধত?
অ, যাম বুলি ভাবিছো। তুমি নোযোৱা?
তাকে, যাম আৰু মাজতে কৰবাত।
ক'ত যাবা?
তাকেইতো মানে হে অলপ ঠাণ্ডা জাগাত যাই ভাল লাগে আৰু এই গৰমখনত।
অ, আমি অৰুণাচল যাম বুলি ভাবিছো লগৰ কেইজনীমান লগত।
মানে কোন-কোন মানে কেইজনমান যাবা?
যাম সাত, আঠ আঠজন মান।
উম উম। ডিচকাচন হৈ আছে মানে তোমালোকৰ?
হা?
তোমালোকৰ মানে ডিচকাচন হৈ আছে আৰু যোৱা প্লেনিং হৈ আছে আৰু?
অ।
কেতিয়া মানে যাবা?
উম, বাৰ, তেৰ, বাৰ, তেৰ তাৰিখ মানে যাম।
হয়, হয়। মানে আমিও ভাবিছো আৰু মানে শ্বিলঙৰ ফালে যোৱাৰ কথা।
অ, হয় নেকি?
হয়, মানে তাত ঠাণ্ডাতো ভাল লাগিব যাই।
উ, কেতিয়া যাবা পিছে তোমালোকে শ্বিলং?
উম, ভাবিছো আৰু এই পোন্ধৰ তাৰিখ মানে।
অ।
মানে তেতিয়ালৈকে যাম বুলি ভাবিছো আৰু। আৰু কেইজনমান যাব আৰু লগৰ।
কিমান যাব?
আ যাম আৰু দছজনী মান।
অ।
উম, উম হয়। পিছে এতিয়া বহি আছা?
তুমি ঘৰত অকলে আছা নে?
মই ঘৰত অকলেই আছোঁ বাৰু। মানে ওলাব নোৱাৰি ৰ'দত জানা ইমান ৰ'দ দিছে।
উম আমাৰ ফালেতো আৰু কবই নালাগে।
উম এই গৰম খত পানী খাই থাকিব লাগে কিন্তু পানী খাবা।
উম খাই আছো বাৰু।
তাকেতো মইয়ো খাওঁ আৰু পানী আগতে খোৱা নাছিলো মানে এতিয়া খাওঁ আৰু।
অ গৰম দেখি।
যিহে গৰম।
উম পিছে তুমি কি কৰি আছা এতিয়া কিবা
কি কৈছা?
তুমি একো বিজনেছ কৰা নাই এতিয়াও।
মই এটা খোলিম বুলি ভাবিছোঁ আৰু মানে কাপোৰৰ বিজনেচ।
অ পিছে কি কি কাপোৰ ৰাখিবা তাতে।
তাত মানে চব ৰাখিম আৰু ধৰা মেহে মই মেখেলা চাদৰ ৰাখিম বুলি ভাবিছোঁ ত' কুৰটি ছেটবোৰ।
উম!
মানে সেইবোৰ ৰাখিম আৰু। মানে আৰু এই যে মানে কাপোৰত ডিজাইন কৰে।
অ সেইবিলাক কৰিবা।
হয় হয়।
উম মইয়ো কৰিম বুলি ভাবিছোঁ মানে কেকৰ
অ অ কেকৰ।
আহ কৰা নাই মানে কৰিম বুলি ভাবিছোঁ।
হয় হয়। মইয়ো খোলা নাই বাৰু।
অহ
কৰিম বুলি ভাবিছোঁ আৰু।
উম।
পিছে তুমি ভাত বনাব জানা নে?
ভাত বনাবলে মই জানো বাৰু, তুমি?
মইয়ো জানো, মানে কি কি চব্জি বনাব জানা?
জানো আৰু কিছুমান অহ ধৰা মাংস জানো মাছ। বনাবলৈ জানো।
অহ
পনীৰ তুমি?
মইয়ো সেইবিলাকে জানো মাংস।
হয় হয়, মানে তুমিয়ে বনোৱা নে ঘৰত?
ঘৰত মাই বনাই। মাও বনাই মইও বনাও।
হয় হয় মই ব মইয়ো কেতিয়াবা মানে মাংস আনিলে বা মাছ আনিলে কেতিয়াবা
উম!
তেনেকে বনাও আৰু।
পিছে তুমি ফাষ্ট ফুড খাই ভাল পোৱা?
মই ফাষ্ট ফুড খাই ভাল পাওঁ কিন্তু ইমান এটা খোৱা বেয়া আৰু।
উম হয় বাৰু কিন্তু।
কিন্তু কেতিয়াবা হাব মন যায় ন। মানে কি কি খাই ভাল পোৱা?
মম' আৰু চিকেন চাওমিন।
চছেম ময়ো ভাল পাওঁ আৰু।
অ
চিকেন পকৰা ধৰা।
অ,
সেইবোৰ খাই ভাল লাগে আৰু।
উম। আজি আবেলি ফ্ৰী আছা নিকি তুমি?
অ আছোঁ কিয়,
আছা যদি ব'লা চাওমিন খাও যাও।
অ যাব পাৰিম বাৰু কিন্তু বহুত গৰম নহয় বাৰু। উম মানে গধূলিলৈকে যাও নিকি, উম উম সন্ধিয়া যাম দিয়া মানে অকমান ঠাণ্ডা পৰিবতো। উম হা ভাল লাগিম
উম
মানে হেৰি ক'ত যাম বুলি ভাবিছা।
উ আমাৰ এ ওচৰৰ দোকানৰ
উম ওচৰৰে তাইতো যাম দিয়া মানে ভাল লাগিব যাই। আৰু কোনোবা যায় নিকি সুধিবাচো তুমি।
অ সুদিম দিয়া।
অ অ সুধিবা বাৰু মও সুধিম বাৰু কোনোবা যাই নিকি মানে ভাল লাগে ন। গোটেই কেইজনী যাই পিনে।
উম তুমি পুহা নে।
তাকেইতো মানে বিজনেচটো কেতিয়া মানত কৰা দিম বুলি ভাবিছা।
উম ছেপ্তেম্বৰ মানত।
হয় হয়
আৰু তুমি।
ময়ো ভাবিছো আৰু। আগষ্ট মানৰ পৰা দিম বুলি
অ আগষ্ট মানৰ পৰা আহে দিবা।
উম উম মানে কি হয় পইচা পাতি লাগিব ন। হে তা চলোৱা বলে। তাকে তাত তুমি এনে কিমান ইনভেষ্ট কৰিম বুলি ভাবিছ। ছা প্ৰথমতে।
প্ৰথমতে বিশ ত্ৰিশ হাজাৰ মান যাব চাগে।
হয় হয় মইও মানে সিমান মানৰ আনি পিনে তেনেকে আৰু এটা কাম কৰিব পৰা ছ। কাৰণ অনলাইন মানে তেনেকে।
অ সেনেকেও কৰিম বুলি ভাবিছো।
অ ময়ো ভাবিছো মানে আজিকালি চাবাচোন সকলোৱে অনলাইনে নহয়। মানে কোনো দোকানত যাব নি বিচাৰি অনলাইনে বেছিভাগে লয় চাবাচো তুমি।
উম চবে অনলাইনে আজিকালি অনলাইন যুগ।
হয় হয় মানে ইনষ্টাগ্ৰামত দিলা, ধৰা ফেচবুকত দিলা।
উম
ত' তেনেকেই আৰু। এনে কি কি ৰাখিবা। অ মানে কেকৰ ন তোমাৰ অ অ। মানে ধৰা বিভিন্ন ধৰণৰ মানে ফ্লেভাৰ বিলাক ৰাখিবা আৰু।
অহ।
উম উম উম। ময়ো তাকে মেখেলা চাদৰ ভাবিছো আৰু।
আহ পিছে কত খুলিবা দোকান?
তাকেই ত আমাৰ ওচৰৰে মানে টাউনত তাৰে কাষত মানে টাউনৰ মানে তাতে খুলি। বেছি হেৰি চল হ'বতো মানে ৰাস্তাৰ কাষত। তুমি এনে ক'ত খুলিবা।
তে টাউনত।
উম। বেছি চেল হয় না ৰাস্তা কাষত খুলিলে।
তে নহবই।
হয় হয় গাঁৱত খুলিলে মানে বিক্ৰী নহয়। আৰু চোব ভিডিঅ'বোৰো দিম। ইনষ্টা হওক ফেচবুক হওক ইউটিউব হওক।
অহ।
হয় হয় মানে কেতিয়াবা লাগিলে কবা আৰু।
অ কম দিয়া তুমিও কবা কেতিয়াবা লাগিলে কেক।
তাকেইতো ক'ব লাগিব বাৰ্থডে হওক বা।
অ তোমাৰ বাৰ্থডেত কবা।
অ অ কম দিয়া মানে তুমি জানা হৈছানে কেকটো বনাবলে।
নাজানো মানে বনোৱা মানুহ ৰাখিম আৰু।
অ অ এনে কিমান মান ল'বা এটা কেকত।
উম এটাই কই আধা কেজিত।
হা।
পাঁচশ মানকে ল'ব পাৰিবা আৰু।
অ সিমান এ লম।
হয় হয় মানে ওজন লৈ হ'ব বাৰু সেইটো।
অ আধা কেজিতে পাঁচশ টকা এটাত।
উম তাকে।
উম।
মৌ মানে। কি কাষৰে মানে বই বৈ আনিব লাগিব মেখেলা চাদৰ পৰা আজিকালি। বোৱা মেখেলা চাদৰো চ হয়তো।
অ সেই যে আজিকালি বিক্ৰী ভাবিছে।
উম কটন কাপোৰ গৰমত পিন্ধিও ভাল লাগে দিয়াচো।
উম।
উম ঠিক আছে বাৰু। ঠিক আছে দিয়া হ'ব দিয়া আজিলৈকে ন।
উম দিয়া হ'ব দিয়া কাইলৈ ফোন কৰিম।
অ ঠিক আছে।
উম।